হেল্লো' অ কি কৰি আছে ছি অ কি কৰি আছে এ এ হাঁচি?
চি চি চি চি আছোঁ আছোঁ। উমহু উ।
অ অ, ভাত।
ভাত খালি। অঁ অ, ভালেই।
অ অ, , ইমান গৰম হৈছে। এ এ বা ছি চু আহ আহ্। বৰষুণ পৰা নাই।
পৰিছে নেকি?
নাই নাই বৰষুণ পৰা নাই আপোনালোকৰ তাত।
অ আমাৰ ইয়াতো বতৰটো একেবাৰে নাই নাই একে বতৰটো ইমান ক'লা হৈ আহিছে।
উম উম উম মই একে হেৰি কৰিলো আচাৰ অলপ বনাবলৈ আম অলপ ৰ'দত দিলো অ কও।
অ অ অ নাই বোলো ল'ৰাটো যে বেমাৰ বুলি শুনিছিলো ভাল হৈছে
চি চি চি নাই ভালেই হোৱা নাই হেৰি যে জ্বৰ কাহ চৰ্দি। সেয়ে আজিৰ পৰা আকৌ হেৰি কিবা অলপ জণ্ডিছো হৈছে। চি চা চি এ এ এ মানে আজি
ফলা নাই।
উম উম উম ডক্টৰ দেখো উম। ডক্তৰক ডক্তৰক হেৰি দেখুৱা নাই মানে
উম উ।
উম হু জণ্ডিচটো মানে কি এই আম এই আৰু দেখুৱাম হে ভাটি পেলাই লৈ যাম বুলি ভাবিছো। এ আমাৰ আকৌ গাঁৱলীয়া সেইটো অসমীয়া এনেকে জাৰিও দিয়ে নহয় কিছুমানে তাকে উম। অ অ অ, তাকে ভাবিছো এপাক জৰাই লম নেকি একে চকু কেইটা খহিছে খাবলৈও মন নকৰে। এ ও ও মাথাটো পেলাই পেলাই থাকে এই চবে কৈছে এইটো জণ্ডিচৰ লক্ষ্যণ।
হেই নাই নাই জণ্ডিচ যোৱাই লোৱা যিমানে তুমি ডক্টৰ হেৰি নকৰা। উম উ উ, হেৰি হৈ যায় উম উ জৰাই অসমীয়া হেৰিটো কৰাই লোৱা। আচলতে খুৱাব নেলাগে জণ্ডিচৰ ঔষধ পতকতে খুৱাব নেলাগে।
নাই নোখোৱা একো ঔষ অসমীয়া দৰৱ একোৱে নোখোৱাওঁ কাৰণ ডক্টৰে ট্ৰিটমেণ্ট কৰিম তথাপিতোও এবাক জৰাই ল'ম।
উম উ উ।
খুৱাবলৈও ভয় লাগে নহয় যি টি ঔষধ।
উম উ উ, আৰু এই সৰু হৈ আছে ন বাচ্ছাটো।
উম উ উ, সেইটোৱেই সৰু হৈ আছে কাৰণে সেইটোৱেই ভয় লাগিছে। অ অ, অ অ মানে একো খাবলৈ মন নকৰে মূৰটো দাঙিবলৈ মন নকৰে।
উম উ উ।
কি কৰিম আৰু মন তাকে মনতো বহুত বেয়া লাগিছে। তে ভাবিছিলো অহ্ অ গৰম বন্ধও পৰিছে ফুৰিবলে যাম। তাকো দেখুৱামগে কৰবা কৰবালৈ যাম ভাল দিয়ক।
এ এ এ, এতিয়া চাই লোৱা কিয় জানা বত হেৰি হব নহয়। ভাল হ'ব নহয় ভাল হলে অকন ফুৰাই আনিবা মনতটো ভাল লাগিব তাৰ।
উম উ উ, তাকে এক তাৰিখৰ পৰা গৰম বন্ধ দিব।
অঁ অ অ।
তাকে সে বন্ধ দিলে বোলে অলপ যে
এইকেইদিন চাগে স্কুলে যাব পাৰা নাই চাগে ন।
নাই নাই স্কুলে যাব পৰা নাই গাটো বেয়া দিয় কেনেকে নিওঁ। নাই কোৱা হৈছে স্কুলত কৈ দিয়া হৈছে।
অ', কলা আগলা।
অ'। অ', স্কুলত কৈ দিয়া হৈছে স্কুলত মানে কি যাব নোৱাৰিছে বোলো গা বেয়া এনেকুৱা তেনেকুৱা।
উম।
প্ৰিন্সিপালক কৈ দিয়া হৈছে আৰু, তেওঁ- কৈছে নালাগে আনিব কাৰণ কিয় এতিয়া তাৰ লগতে আকৌ বহুত খিনি ল'ৰা ছোৱালী থাকে ন।
অ চবৰে হৈ যাব এইটো ভাইৰাছ হৈ যায়, আৰু আচলতে তোমালোকৰ ঘৰত- মানুহ তুমি হলেও মানে অলপ চছেফটিকে থাকিবা ত জ্বৰটো বগাই ন।
অ জ্বৰটো বাৰ অকমান কমিছে সেইজনিষ্টটোৰ কাৰণে মানে বেছি ভয় হৈ গৈছে আৰু। আকৌ এতিয়া খোৱা বোৱাতো মোৰ গচিব লাগিব।
একদম মাছ মাংস কণীয়ে টেলি একদম নাখাবা।
উম।
এ চুলি মানে হেৰি লপ ভাৰটো হেৰি হ'লে জণ্ডিচ হৈ যায়, আৰু সি এতিয়া খোৱা বোৱা নাই যে জ্বৰ কাৰণে।
উম সেইটোয়ে দে সেইখিনি বাৰু খিয়াল ৰাখিছো বাৰু। হ'লেও মানে কি বেয়া লাগে ন। লৰা ছোৱালী মানুহ তেনেকুৱা হৈ থাকিলে মনটো বেয়া লাগে আমাৰ ঘৰৰ মানুহ খিনিও বেয়া লাগে। তাৰপিছত এতিয়া আপোনাৰ- লোক ভালে আও?
অ ভালেই ভালেই, তাকে ইমান গৰম পৰিছে এ ল'ৰাটো আছে। শুবলৈ দিছো, অকন বোলো হোৱা তাৰ পিছত টিউচনো আছে।
অ ভাইতি পেলা টিউচন যায় ন।
অহ টিউচন যায়, যিহে আৰু মানে টান চাবজেক্ট। পঢ়িবই লাগিব অকণ দেখুৱাইকৈ নিদিলে কেনেকে হ'ব। তাৰপিছত কোৱা, ভাত খালা নহয়? হেল্ল'। হেল্ল'। হেল্ল',। হেল্ল',। হেল্ল',। হেল্ল',। হেল্ল',।